হেল্ল' হেল্ল' অ শুনি আছো
অ কি
কোৱা আছো মই এনে বহি আছো
আহ কি কৰিছা ময়ো এনেই আছিলো আহ
চাহ খালা
তাকে আহ খালো ভাল খবৰ খবৰ ভালনে
ভালে তোমাৰ
ভালে দিয়া
হেল্ল' অ তোমাৰ নেটৱৰ্কটো বেয়া নেকি মাততো মানে দে কে আহি আছে যে
অ কিবা এটা হৈ আছে হেল্ল' শুনিছানে
অ অ এতিয়া শুনি আছো দিয়া
অ বাকী আৰু চাহ খালো কেতিয়াবাই তুমি খালা
অ খালো
অ এতিয়া দুপৰীয়া মাছ খালো তুমি কি খালা
অ দুপৰীয়া ভাত খালো
ভাত খালা অ ভাতৰ লগত কি আছিলে দুপৰীয়া
মানে আছিলে আৰু আজি নিৰামিষে আছিলে
অ এ আমি আছো
হেৰি কি তুমি কি খালা দুপৰীয়া
মই মাছ খালোঁ
অ অ ভালে
আৰু গৰম কেনেকুৱা আজি অ ভালে আছে
অ আজি মান একেবাৰে অ ভালে মানে ৰ'দটো যে দিছে আৰু চাগে খালিৰে ক চাগে আৰু যি একদম জোনাক হৈ আছে অ জোনাক বোলে হেৰি অ
ক্লিয়াৰ আৰু আকাশখন
অ পুৰা একদম তৰা ওলাই আছে নহয়
খালি মানে আকৌ আকৌ দিব আৰু মানে
উম আজি একদম মানে উম ওলাই যায় ঘৰত
অ নোৱাৰি বাপে কিবাকে থাকিব পাৰি আৰু সিঁতৰতে
আৰু একে ঘৰ বিলাকত মানে হেৰিও নাথাকে ন গছ আমাৰ ঘৰত মানে গছ তেনেকে সেইটো কাৰণে বহুত হেৰি
ৰ'দ পৰিলে ঘৰবোৰ আৰু গৰম হৈ যায়।
অ একে তলত থাকিব কাৰণে ভাল ওপৰত থাকিব ললে এইটো আৰু সিজিব মানুহ ইমান গৰম হয় ঘৰ
বহুত গৰম হৈ যায় বৰষুণ আহিব লাগিছিল জুলাই মাহ হয় আগতে কিন্তু বহুত বৰষুণ আহিছিলে জুলাই মাহত এইবাৰ কিবা আগতেতো মই খেতি কৰিব পৰা নাই বৰষুণটো মানে নিদিয়েই ৰাতি অলপ মান ছট ছট দিয়া টাইপত দিব ৰাতিপুৱা উঠি ৰাতিপুৱাটো এনে অ ৰাতিপুৱা উঠি মানে এনে ফৰকাল তাইপ দেখো। কিন্তু বৰষুণতটো আহিব আহিব এনেকুৱা লাগি থাকে কিন্তু নাহে
অ অ নাহে সেইটোয়ে আৰু এনেকে দিব নহয় এইখিনি জেগাত বৰষুণ দিব আৰু অলপমান তেনেকোৱা হৈ আছে অ
অ অ আমাৰ ফালে এনেকোৱা আমাৰ পৰা এনে ওচৰতে এনে ওচৰতে মানে বৰষুণ দিয়ে শুনি কি এপিনে বৰষুণ দিছে মই কৈছো কেতিয়া বৰষুণ আহিলে
অ সেইদিনা মোৰ তেনেকোৱা হৈছে মই আহি আছো পিছত মানে কলেজৰ পৰা ঘৰলে আহি আছো পিছত একদম মানে পুৰা একদম সীমা টাইপ হৈ গৈছে আৰু ইফালে বৰষুণ ইফালে বৰষুণ নাই ইফালে বৰষুণ শুকান হৈ আছে ইফালে আকৌ একদম পানী একদম হেৰি হৈ আছে তেনেকোৱা
অ বৰষুণ নিদিলে গৰম গৰম পুৰা বাঢ়ি থাকিব একদম
অ সিদিনা কলেজত আছো কলেজত ফালে বৰষুণ নাই আমাৰ ঘৰত একদম ধাৰাষাৰ বৰষুণ
হ হ কিন্তু সেই বৰষুণটো সেই অলপ সময়ৰ কাৰণে আহে সি আকৌ নাহে আৰু ৰ'দ দিয়ে আকৌ ধাৰাষাৰ ৰ'ত দিয়ে আ
উম লগতে ৰদ দিয়েই একেবাৰে
উঠি মানে ৰাতিপুৱা মানে ৰাতিপুৱা এনেকোৱা লাগে আহে আজি ৰদ নিদিয়ে চাগে লোৱাৰ পিছত তেতিয়ালৈকে অলপ সময় যায় কি কত
উম গছ গছনিবিলাক ইমান কাটি দিয়া গৈছে যে সেইটো কাৰনে
সেইটো কাৰণে বৰষুণ কমিছে নেকি উম সেইটো কাৰনে বৰষুণটোও কমিছে
অ এইফালে ওলাই গৈছো মানে সিফালে মানে এখন হেৰি আছে আৰু জংঘল টাইপ মানে বহিলে অলপমান চা হয় বহুত মানে ভাল লাগে এতিয়া সেখন চাইছো সে খনতো ৰ'দ পৰে চব গছ কাটি শেষে কৰি দিলে
অ এই গছ কতাৰ কাৰণেই বৰষুণ
উম উম হয় হয়
চব জেগাতেই গছ কাটিছে ন চব জেগাতেই গছ কাটি আছে চব জেগাতেই গছ কাটি আছে
আমাৰো সেইবিলাক কামেই কৰে কাঠৰ মিলৰ মানে বহুত দিনত বহুত গছ কটা যায় আৰু ক'ত কিমান কা টিয়ে থাকে ঘৰৰ মানুহৰ এইখিনি প্ৰয়োজনত লাগে এইটো বাৰু হয়ে কিন্তু মানে মানে অত্যন্ত বেছি হৈ গৈছে আৰু
অ নহ কিছুমানতো এনে ৰাস্তা চাস্তা বহল কৰে কিবা কৰে সেইবোৰ গছ এনে এনে কাটি দিয়ে।
ৰাস্তা বহল কৰা আহি মানুহৰ সেইটো প্ৰয়োজনত লাগেই বাৰু কিন্তু মান- মানে কৰিব নালাগে আৰু ধ্বংস কৰিব নালাগে।
কিছুমান এতিয়া সেই দীপৰ বিলৰ তুমি শুনিছানে দীপৰ বিল দীপৰ বিলৰ যেনে সে সেইটো চাই কি ধুনীয়া আছিলে।
উম
কেনেকোৱা কাটি দিলে একদম অ বহুত ধুনীয়া আছিলে। সেই জেগাটোত এতিয়া গছবোৰ কাটি দিলে গছ কটাৰ ফলত জেগাতটোৰ মানে সৌন্দৰ্য্য যোনটো আছিলে নোহোৱা হৈ গল।
উম মানুহে গৈ অলপমান বহিব কৰিব গছ তলত সেইটোও শেষ চব ফালে পেলাইছে আৰু
অ কালি আছে নাই কলেজ
এতিয়া চামাৰভেকেশ্যন
হেল্ল' অ অ ছামাৰ ভেকেশ্যন ন অ পাহৰি গৈছো। পুৰা এমাহ পুৰা বন্ধ।
অ এমাহ বন্ধ হব নালাগে আমাৰ সিদিনা। তাৰিখে খুলিছিলে আৰু মানে প্ৰতিষ্ঠা দিৱস আছিলে যে কলেজৰ। পিছত যোৱাকালিৰ পৰা। যোৱাকালি অ যোৱাকালিৰ পৰা একদম বন্ধ পুৰা।
তুমি কোন কলেজত আছিলা?
পাছাত শিকাই যে।
অ অ অ সেইবোৰ হয় এইটো কলেজত।
অ পোন্ধৰ তাৰিখলে আছে আৰু নাই নাই কৰা নাই।
উম।
ইমান গৰমত মানে এবাৰ ৰেষ্ট লওঁ বুলিয়ে ভাবিছোঁ আৰু। ইমান গৰমত তাতে মানে হয় দূৰ হয় মানে কলেজলে একৈশ বাইশ কিলোমিটাৰ মান হয় এই গাড়ীত যোৱাটো মানে গাড়ী বতাহতটো যে একদম গৰম গৰম।
অহ গৰম গৰম বতাহ আহে গৰম গৰমে আহে বতাহ। একেই আৰু মানে বতাহ।
ৰ'দত তাত তুমি বহিবা একদম গোটেই গা সিজি যাব।
গাড়ীখন‌ যদি অলপ সময় ৰখাই। ৰখাই মানে দিয়ে বতাহটো থাকি থাকিলে অলপ ভাল লাগি থাকে যদিওঁ মানে গৰম। গৰমে বতাহ তথাপিও ভাল লাগি থাকে ৰখাই দিলে আৰু অলপ ৰখালেওঁ মানে ইমান গৰম লাগে।
আৰু আজিকালি এইবিলাক যে সৰু সৰু হ'ল যে মানে টমটম বিলাক এই অট টাইপৰ যে। অলপ ইস্পিত যোৱা এখন অ অ অ। সেইখন হব ভাল হ'ল আগত মানে আমাৰ ইয়াৰ পৰা মেক্সিম' যায় মেক্সিমখন একদম মানে দহ বোৰো পাৰ্মিশন থাকে কিন্তু সিহঁতে একদম চৈধ্যতা কৰি থাকিব। পিছত একদম ঠেলা হেঁচা। মানে এটা চাইডে চাৰিটাকে বহি যাব লাগে ইমান অশান্তি লাগে নহয়।
উম নোৱাৰি আমাৰো সেনেকুৱা হয় উম মেজিকত হয় আমাৰ ফালে এনেকুৱা। এটা চিটত চাৰিটা বহাই। মেজিক বুজে ৰঙা ৰঙৰ। এটা চিটত চাৰিটা বহে মানে বহল চীট। কেতিয়াদে ইমান অশান্তি লাগে নহয় এই গৰম দৰ চাৰিটা বহিব পাই কিছুমান মানুহ লেতেৰা পেতেৰা মানুহো উঠে ন ইমান বেয়া লাগে।
উম যি তি মানুহ একে মানুহ হেৰি কৰিব নালাগে। ইমান ঠেলা হেঁচাকেনো বহি যাব হয় গাত একেবাৰে গা ঘঁহি একেবাৰে। তেনেকুৱা হয় এতিয়া মানে এইকেইখন হ'ল যে তাত মানে তিনিটা মানুহ বহাই ভাল আৰু। আৰু কম মানুহ বহোৱা হেৰি হলে। কেপাচিটি হলে মানে তাত মানে তেতিয়া হেৰি হয় ন যে। কম মানুহৰ পিটিকে যাই গৈ গাড়ী এখন নহলে বা এইখন চৈধ্যটা নোহালে একেবাৰে নাজাইয়ে থাকিব। সেইটো কাৰণে।
কি কব আৰু বৰ্তমান ভাড়াটোতো একেই থাকে ভাড়াটোতো। বুজি নাপাওঁ বাছতো ত। থিয় হৈ গলেওঁতো ভাড়াটো একে থাকে বহিব পাওঁ নাপাওঁ।
অ মানে লাইক বায়ু প্ৰদূষণো নহয় অলপ কমকে হয়।
অ কেইটা ভাল আৰু স্পিডো যায় মোটামুটি ইমান স্পড।
অ বহুত চস্পেড যায় অ। সেইটো ভাল আৰু ইমান থেকেচাওঁ ইমান একেবাৰে।
উম হয় এনেকৈ আহল বহল অলপ ডাঙৰ আছে।
অ আৰু এইখন যে গাঁও চলে এইখন বহুত থেকেচা পোৱা যায়। একদম গোটেই গা একেবাৰে হেৰি হৈ যায় অ ফাৰ্ষত। লাইভ লাই অন্ধ
অ আৰু ৰাস্তা সাস্থা স্পীড ব্ৰেকাৰত যেতিয়া সিহঁতে যদি অলপ স্পীড যায়। কি লৰি যাইচোন।
মানে চাৰিআলি তপ পৰা ঘৰলে মানে সেই ইহনত আহো একদম মানে মৰি গগাঁৱৰ পৰা ঘৰলৈ আহোতে ইমান খিনি কষ্ট নালাগে যিমান মানে এইখিনি এক কিলোমিটাৰ এটা আহোতে কষ্ট লাগে।
আৰু মানে এ দুবছৰ মান। হ'ল ৰাস্তাটো বহুত ভাল হৈ গ'ল যে এতিয়া মানে অহা যোৱা কৰিবৰ কাৰণে ডেইলি মানে ভাল আৰু একো প্ৰব্লেম নাথাকে চিধা ৰাস্তা
অ অ ভালে আৰু ভাল আছে ৰাতি মাছেে আছে মাছে খওঁ ন কণী সেই খাম ভাবি আছো এতিয়া বন না খাবও মানে গৰমত তোমালোকৰ কি আছে পণ্ড বুলি ফুৰিব যাম চাগে শ্বিলং চাইডত শ্বিলঙত বাৰু গৈয়ে থকা যায় তাৰ পৰা আৰু যাম চাগে। তাৰপ ঠাণ্ডা ভাল লাগে।
আমাৰ কি বনাই বাা এতিয়া আ মানে মোক হেৰি লগৰ বিলাকে যোৱা কথা হেৰি আছিলে। চব কাপোৰ চাপোৰ লৈ একদম ৰেডি পিছত ঘৰৰ পৰা গম পালে যে টিচাৰ নাযায় বুলি আমি অনল ষ্টুডেণ্ট খিনি যাওঁ সেইটো কাৰণে ঘৰৰ পৰা একদম মানে নিদিয়ে মানে নিদিয়ে আৰু আজি সিহঁতে গ'ল মই যাব নাপালো।
অহ হ গ'ল নেকি ক'ত গ'ল সিহঁতি
উম নি যাব কবিল হি
এ তোমাক ভয় কৰে অ তোম সৰু আছে যে ঘৰৰ পৰা আৰু ভয় পৰে আৰু অলপ ছোৱালি বোৰ এতিয়া তোমাৰ বেয়া লাগিব ন ফটো দিব ন সিহঁতে
বেয়া কি আৰু লাগিব আৰু দিয়া হ'ব দিয়া নহলে হা
অ দিয়া ঠিক আছে ৰাখিছো দিয়া কথা পাতিম আৰু পিছত অ।